অ, শুনা পাইছা? অ, এয়া এনে বহি আছো, তুমি?
অ, আছো এনেই শুই, ভাত খালা?
অ, খালো, তুমি খালা?
অ, খালো, কিহে খালা?
মই তোমাৰ, দালি, ভাজি, ভাত, চাটনি।
অ, গৰম কেনেকুৱা?
অ, বা কি গৰম দি
অ গা ছা ধোলা?
আম উম ধোলো অকন বতৰটো ঠাণ্ডা কৰিছিলে এতিয়া আকৌ ৰ'দতটো দিলেই
অ ঠাণ্ডা কৰিলেও গৰমতটো আছে তেওঁ
উম গৰমতটো আছে বাৰু তুমি কত আছা?
মই ঘৰতে আছো তুমি?
অ মই ঘৰতে আছো ফুৰিব যোৱা নাই?
ফুৰিব নাই যোৱা যাম বুলি ভাবিছোহে পৰহিলেও মানেহে যাম নেকি,
হয় নেকি
অ তুমি
তাকে ভাবিতো আছোঁ ক'ৰবাত যাম বুলি কিন্তু যিটোহে মানে গৰম নহয়
অ গৰমত মানে এই কাপোৰ চাপোৰ পিন্ধি ওলাই যাবলৈ মনে নাযায়।
অ।
পঢ়া শুনা তোমাৰ। হেল্ল'
কি কৈছা?
হেল্ল' মই বি এ পঢ়ি আছো।
অ বি এ পঢ়ি আছা।
তুমিও অ তুমিওতো পঢ়ি আছা ন?
অ মই হাই চেকেণ্ডেৰী পঢ়ি পেলাই এৰি দিলোঁ।
অ অ কি কৰিম বুলি ভাবিছা?
পঢ়ি পেলাই ইনে ভন্টি ইনেই চিলাই মেচিন আছে যে -
ইন্টাৰভিউ হেৰি চেৰি বোৰ দিব পাৰা চোন ইণ্টাৰভিউ চিনটাৰভিউ। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড।
এ চাকৰিলৈ মোৰ ইমান ইণ্টাৰেষ্ট নাই।
উম।
তুমি কিবা কৰিবা নে?
মই পঢ়া কমপ্লিট হ'লে ইণ্টাৰভিউ চিটাৰভিউ দিম চাকৰি হ'লে হ'ব। নহ'লে নাই আৰু নহ'লে এনেকে প্ৰাইভেট জব চব কৰিম।
অ আছোঁ নহয়।
অ কম্পিউটাৰ শিকিলা নে শিকা আছে নে নাই?
অ মই বাৰু কম্পিউটাৰ শিকি থোৱা আছে। চিলাইতো মোৰো শিকিব মন আছে শিকিব লাগিব।
অ সিকি ল'লে ভাল নিজলৈৱে।
নিজৰ কাপোৰ চাপোৰ চিলাব লৈকে হয়।
অ।
সেইটোৱে
বাকী তোমাৰ ঘৰত কোন কোন আছে?
ঘৰত মোৰ মা দেউতা দাদা মই।
অ'।
তোমালোকৰ?
মোৰ তোমাৰ মা দেউতা ভণ্টি মই সেয়ে। উম, মই ডাঙৰ।
অ', ভণ্টিয়ে কি পঢ়ি আছে?
তাই এবাৰ চেভেনত।
অ', অ'। দাদা ঘৰতে থাকে নে এনে বেলেগত কিবা কৰে?
কোন?
ফাদাৰ?
অ', দেউতা আছে ঘৰতে তোমাৰ।
অ'।
এয়া খেতি চেতি আছে যে। খেতি কৰে। অৰুণাচলত কৰে নেকি?
অ'।
অ'।
দাদাও মানে ঘৰতে আগতে আছিলে এতিয়া কৰি মানে জব কৰি আছিলে তাৰপাছত এতিয়া অৰুণাচল গ'ল অৰুণাচল ডাৰ ফে
অ'।
তাতে কৰে।
উপায় নাই কামতো কৰিব লাগিব ন।
উম সেইটোৱে টকাই মেইন আজিকালি।
ভাল একো নাই।
উম।
দিনডাল দিন কলেজ অ', কলেজ এতিয়া বন্ধ। কলেজ এতিয়া বন্ধ এতিয়া শ্বিলং দিলং ফুৰিব যাব পাব লাগিছিলে।
কোৱা তুমি।
গৰম দিন। অলপ ঘৰত এতিয়া প্ৰব্লেম কাৰণে ধৰা যোৱাটো নহয়।
অ', তোৰ ঘৰ ক'ত আছিলে?
হা।
ঘৰ ক'ত আছিলে তোমাৰ?
মোৰ ঘৰতে তেজ পুৰতে।
তেজপুৰ কোন যাগা?
বেচেৰিয়া।
বেচেৰিয়া।
উম।
মই সেইফালে বাৰু মিচন চাৰিআলি।
অ', অ'। মিছন চাৰিআলি মিছন চাৰিআলি মোৰ তেনেকুৱা হেৰি নাই বাৰু।
উম।
গৈ কৰি থাকো।
টাউন চাউন যোৱা হয় চাগে ন
অ আৰু আমাৰ মানে এইফেলে যাওঁ যে এইফেলে চৰ্ত হয় সেইফালে নেযাওঁৱে।
উলাই যাব পাৰি অ
আৰু কোৱা
এনেকুৱা গৰম উমম ভালেই তোমালোকৰ
ভালেই বাৰু
তাকেও গৰমত যে কিবা কিবি লাগিছে আৰু
উম সেইটোৱে
ঘৰত ছাগলী গৰু চৰু আছে নে
আমাৰ গৰু আছে ছাগলী আছিলে আগতে এতিয়া নাই যেনিবা বেমাৰ হৈছে মৰি যায়
অ আমাৰ আছে ছাগলী আছে গৰু নাই।
চাকৰি বহুত দিগদাৰ হে গৰমত দৌৰি ফুৰিব লগীয়া হয়।
অ অ এই গৰু চৰু থাকিলে মতা মানুহ লাগে অ। পঢ়িবলে ঘৰত
তোমালোকৰ গৰু নাই ছাগলী আছে নেকি
অ আমাৰ ছাগলীহে আছে।
স্কুলত ক পৰ্থ থাকিলে ভালে দি থৈ আহিলে হ'ল ন ওচতে
উম আমাৰ বাৰুতে ইয়াত ইমান ছাগলী তাগলী দিব টেনচন নাই, এৰি দিলেই হ'ল। ওচৰতে মানে চাপৰি তাপৰি আছে যে। পথাৰ চথাৰ উম।
ভালে দিয়া তোমালোকৰ তেনে
উমহ, এইফালে অ এই দেৱীসিংঘাট চাত ফুৰিব আহিছা নে নাই?
গৈছো গৈছো
উম আৰু স্কুটি চিস্কুটি চলোৱা নে?
নাই মই নাজানো ভা ভয় লাগে।
অ
তুমি
ভয় লাগে
এনেই খালি অ ভালে লাগে
উম,
মই জানা চাইকেল খনো মানে ভালকে এতিয়ালৈকে শিকা নহলগে আজিলৈকে।
কিয়নো নিশিকিলা শিকি থব লাগে। এতিয়া চাইকেলখন ধৰ জনা হেতেন চলাবলৈ তুমি হেৰিও পাৰিলাহেঁতেন স্কুটিও চলাব পাৰিলাহেঁতেন।
পৰো বুলি ভয় কৰে নাই পৰিব পৰিব নালাগে টো
অ, এই ভয় কৰিলে মানে তোমাৰ একো শিকা নহয় আৰু জীৱনত।
এই ভয় ভাৱটো সোমাই গ'ল যে মানে কি আছিলে এই মই স্কুলত যেতিয়া পঢ়ি আছিলো ন পোৰাক দাদা মানে স্কুলৰ পৰা আনিলেগৈ মোক তাপা বাটত একো একো নহল যে একে ঘৰ পাওঁতে পাওঁতে পৰিছোহে চাইকেলৰ পৰা।
অ মোকো পৰিছো আগতে চাইকেলৰ পৰা আগতে এবাৰতো এনেকুৱা হৈছে ভৰি আঙুলি গোটেইকেইটা কাটিছে চাইকেলৰ চকাত সোমাই।
অ
তেওঁ চলাও ব্ৰেক নোহোৱা চাইকেলেই চলালো কত বছৰ উম
খালো যে এ ভয় সোমাই গ'ল আৰু মানে এতিয়া মন নাযায় ভয় লাগে।
অ মোৰো ভয় মানে এ এবাৰ এই লগৰ এজনীৰ লগত মানে লগৰজনীৰ বাপেক তাৰপিছত মই এনেকে গৈছো ফুৰিবলে
অ
আমাৰ মানে তেতিয়া এক্সিডেন এটা হৈছিলে আগত কুকুৰ আহি পৰি গৈছিলে এক্সিডেনটো হ তাৰ পাছত মোৰো তেনেকে ভয় সোমাই গল মানে বেলেগৰ লগত বাইকত উঠিবলৈও ভয় লাগে নুঠো উঠাই নাছিলো তাৰপিছত মানে লাহে লাহে আকৌ উঠোতে ভয়টো কমিছে আৰু তেওঁ এতিয়াও আছে বাৰু ভয়টো
তোমালোকে চলাই থাকা ন অভ্যাস আছে কোনো কথা নাই।
অ তেওঁ ঘৰত ভয় কৰে অকমান ওলাই গলে। মায়ে বেছি বোলে ভয় কৰে।
ভয় কৰে ন
অ মানে এতিয়া দূৰত এতিয়া মোক কলেজত নিব কৰিব নিদিয়ে নহয়
অ তুমি মানে চলাই থকা চাগে ন কৰবাত যোৱা
অ মই মানে এনেকোৱা তেও সেইদিনাখন মিছন চাৰিআলিলে গৈছিলো বাৰু কিবা দৰকাৰ কৰা হলে ধৰ ফাৰ্মাচী চাৰ্মাচী যাওঁ।
তেনে কলেজ কলেজ নিয়াই হোৱা নাই টমটমতহে যাওঁ।
কোন কলেজত পঢ়ি আছা নো?
মই তেজপুৰ কলেজ।
তুমি চাগে এই হেৰিত পঢ়া ন এই মিছন চাৰিআলি এল জি বি খনত
অ এল জি বিখনত পঢ়িছিলো।
অ অ মোৰ মিছল চাৰিআলিত হেৰি নাই ডেকাৰ গাঁও যে ডেকাৰ গাঁওতহে লগৰ ছোৱালী আছে বাৰু চিনাকি
অ সেইটো আৰু
উম
আমাৰ ডেকা গাঁও মানে বৰুৱাচোবুৰি ডেকা গাঁও। বৰুৱা চুবোৰি পাৰ হৈ ডেকাগাওঁ পায় নহ বৰুৱাচুবোৰিত ঘৰ
তোমাৰ বৰুৱা চুবুৰীত।
অ মিছন চাৰিআলিৰ পৰা আগলে যাব লাগিব আৰু
অ বৰুৱা চুবুৰী চিনি পাওঁ বাৰু এ বৰুৱা চুবুৰী আমাৰ এইয়া পাইয়ে তোমাৰ তাত মানে হেৰি মানুহ এজনী নিয়া আছে মানে বিয়া পাতি।
অ কোনোবা নিছিলে বোলে
বিয়া পাতি নি আছে বাৱ ল'ৰাটো বিয়া পাতিছিলে নামটো মণি নে কিবা এনেকে আছিলে। তাৰো লগৰ এজনীও আছে বাৰু তাত চিনি পাওঁ।
এতিয়া দুখন তিনিখন আছে যে গাওঁ বৰুৱা চুবুৰী এতিয়া যেনিবা। চুক বিলাক
অ অ অ বেলেগ বেলেগ ন চুক?
চব লাগিব নে?
অ। আৰু। বাকী?
বাকী সেয়াহে ঠিক ঠাক সধি আছো আৰু।
অ। হ'ব দিয়া ন পাছত কল কৰিম অ।
তুমি কাটি দিয়া।
অ কলটো কাত খোৱা নাই ৰখাচোন।
হেল্ল'।
অ কাত খোৱা নাই নেকি?